অ বন্ধু
অ শুনিছো, কি কৰি আছা?
মই এনে আছো ৰ'বা, তুমি?
ময়ো এনে আছো।
বাকী এই মই আজি ওলাই যাম বুলি ভাবিলো। এই ব-বৰষুণটোয়ে দি আছেচোন এতিয়া।
অ অ, এতিয়া বৰষুণ দি আছে।
যেতিয়া মই হয় যেতিয়া মই কিবা ওলাই যাম বুলি ভাবো তেতিয়াই বৰষুণটো দিয়ে।
অই এনেকুৱা বৰষুণত ক'ত যাবা আৰু।
তাকেই।
এই কিন-কিনিয়া বৰষুণ ন!
বা বাক
এনেকুৱাত জিকিলে বেমাৰ হ, চাহ-পানী খালোঁ, তুমি খালানে?
খালোঁ খালোঁ।
তুমি খালানে? কিহৰ লগত খালা?
নৰ্মেল বিস্কুটৰ লগত খালোঁ, বিস্কুট। বিস্কুট, চাহ, চানা তেনেকুৱাই। তুমি কিহৰ লগত খালা?
মইতো, তোমাৰ এই চাহ খুৱাই নাই বাৰু এতিয়ালৈকে। উম' মই চাহ নাখাওঁ ৱে ক'ব গ'লে।
বাউঞ্চ বিস্কুট, বাউঞ্চ। এই ক্ৰীম, ক্ৰীম বিস্কুটটো বাউন্স অ'
খাওঁ মই বহুত খাইছিলোঁ, এই যে চক' আৰু অৰেঞ্জটো। অৰেঞ্জটো বা চক'টো কোনটো বেছি ভাল লাগে? চক'।
চক'টো আহ, অৰেঞ্চটো ভাল লাগে আৰু। হয়।
বেছি কোনটো?
তেনেকুৱাই, হা?
বেছিতো, বেছি কোনটো খোৱা?
বেছি চক'তো খাওঁ।
চকতো?
উম'
আগৰ পৰাই নে? আগৰ পৰাই চকটোৱে খোৱা নে বেছি?
অ'
ই এতিয়াও খাই আছা নেকি?
চয়া ইষ্টিক খালোঁ এতিয়া।
অ' চয়াইষ্টিক উম'। না সেইবোৰ এতিয়া ফাষ্ট ফুড খাব ভাল নাপাওঁ। এতিয়া ভাত, দালিয়ে ভাল পাওঁ।
উম' ম মই তেনেকুৱা ফাষ্ট ফুড নাখাওঁ, মই মানে চানা চানা আৰু কিবা যদি ঘৰত থাকে ন, মই খাই থাকোঁ।
হয় নেকি, মই একো নাখাওঁ তেনেকুৱা ভাল নাপাওঁ।
খোৱা বেয়াও হয়, এইবিলাক খোৱাও বেয়া হয়।
অ'হ আগতে মই বহুত খাইছিলোঁ, এতিয়া মানে খাব নোৱাৰো। আগত মানে ধেই মানে সেই সেইবোৰ খাইছিলোঁ।
এই আগতে মানে এই তেতিয়া তুমি সৰ সৰু আছিলা, তেতিয়া খাইছিলা চাগে পুৰা।
উম' বহুত। ভাত নালাগিছিলে, সেইবোৰে লাগিছিলে। এতিয়া টো হ সেইবোৰ নালাগে, মই খাব ভাল নাপাওঁ।
হয়, হয়, হয়, হয় তেনেকুৱাই মানে। বাকী কোৱা আজি?
তেনেকুৱা। আজি ক'তো যোৱা নাই, তুমি ক'ৰবাত গ'লা নেকি?
মই কালি চাগে যাম দিচাং ৰিজৰ্ট। দিচাং ৰিজৰ্ট যাম চাগে, দিচাং ৰিজৰ্ট উম'।
কোন কোন যাবা?
এ লগৰ চাৰিটা, তাৰপিছত দুই তিনিজনী ছোৱালী।
অ',
হয় নেকি? তহতলৈ যাম।
অ'।
কন্তু তুমি যাই ভাল নাপাবা তুমি তাত কা-কা-কা-কাকো চিনি নোপোৱা ন', তাতে। লাগি থাকিব।
বনাব সময় নালাগে দিয়া।
হয় নেকি?
এক্সপেৰিয়েঞ্চ আছে চিনাকি বনোৱা।
সেইটো কোনটো ভাল কোনটো মানে কিছুমান মানুহ আছে, মানে লাজ কৰিয়ে থাকে, মানুহ অ-অ-অচিনাকি মানুহক চাই। লাজ কৰি থাকিব, এটি-এটিটিউড দেখাব, কথা নাপাতিব তোমাৰ এইটো কথা কোন ভাল লাগিল মোক শুনি, এই-এইটো মইয়ো হয়। মানে অচিনাকি মানুহক মই লগৰ ল-লগৰ বনাইয়ে এৰো। মানে এনেকুৱা লগৰ নহয়, মানে নৰ্মেল লগৰ বনাও আৰু।
হয় নেকি?
অ', তুমিও মানে মো-মো-মোৰ দৰে একেই।
অফৱৰ্ড ফিল নহয় মোৰ তেনেকুৱা।
অ', কিছুমান মানুহ চাবাচোন আ-আছে, তেনেকুৱা।
আগতে, আগতে আছিলো যেতিয়া এইট ক্লাছ আছিলো কাবাৰ লগত কথা কথা পাতিব, এনেকে লাগিছিলে কিবা, ক'ব নে কি? কিবা হ'ব? এনেকুৱা ভাবিছিলো, এতিয়া তেনেকুৱা নালাগে।
এতিয়া আমাতকে বেছি ছোৱালীকেইটাই লাজ কৰে।
উম, এইটোতো হয় বাৰু, লাজটো সবেই কৰে ন'। উম, আমাকো লাগে।
হয়, মানে লাচটো অলপ হল লাগিব ন', লাচটো এৰি কেনে তুমি যাই মাতি পাতিব লাগিব, ছোৱালী বা ল'ৰাটোক তোমাৰ নামটো কি? ক'ত থাকা? এনেকুৱা টাইপ হয় নাই?
এইটোতো হয়।
তাৰপিছত তুমি অ-অ-অলপমান কনভাৰ্চেচন কৰি, কৰি অলপান পিছত লগৰে হৈ যাব তোমাৰ।
উম, অলপ পিছত। কিছুমানৰ লগত কথা পাতি ভাল লাগিলে, কণভাৰ্চেচন কৰিও ভাল লাগে।
হয় এটো, তোমাৰ বেকগ্ৰাউণ্ডত চাওন আহি আছে ভাই কিচ কিচ চাওন আহি আছে,
কিচ কিচ ছাউণ্ড আহি আছে।
অ', কিবা, কাটি থকাৰ দৰে কিবা আহি আছে। ছাউণ্ড নাই একো নাই, বাৰু ইয়া মানে মই, মই এনেকুৱাই মানুহে ভাল পাওঁ মানে যোনে মানে ফ্ৰেণ্ডশিপ কৰি ভাল পায়, বেছি ফ্ৰেণ্ডচ মানে বা তেনেকুৱা মানুহ ভাল পাওঁ।
মই বেছি ফ্ৰেণ্ডো ভাল নাপাওঁ। নৰ্মেল কিবা লগ পালো, এইটো ফ্ৰেণ্ড কথা পাতিলো, সেইটোৱে আৰু।
হয়, হয়, মানে তেনেকুৱাই মানে কিছুমান আছে ন', নৰ্মেল লগ পালেও চাবা আজিকালি মুখখন ঘূৰাই গুচি যাব বা কথা নাপাতিব তেনেকুৱা ভিতৰতো চাবা কোনটো তেনেকুৱাই
হয়, তুমি ঠিকেই ক'লা। মই তেনেকুৱা ভাল নাপাওঁ, না মই তেনেকুৱা নাইও বাৰু। কাৰোবাক লগ, লগ পালো কথা-চথা পাতিলো। চিনাকি বনাই ল'লো আৰু তেতিয়া আক আকৌ পিছত যাকে মই লগ ধৰিম নহয়, আগৰ পিছত যাকে নিজে মানে
হয়, হয়।
এনেকুৱাই, এনে লগ-বন্ধু তোমাৰ লগ-বন্ধু ধেৰ আছে নে? কম আছে তোমাৰ?
লগ-বন্ধু আছে ৰ'বা, লগ বন্ধু তেনেকুৱা নাই, আজিকালি বিশ্বাস কৰিব নোৱাৰো মই কাকো।
হয় নেকি! কিহৰ কাৰণে?
উম, সেই কিহৰ কাৰণে মানে বহুত ক্ষেত্ৰত আছে। বহুত তেনেকুৱা কথা আছে। উম।
চবৰে হয় তেনেকুৱা।
লগ ব, লগ বুলি ক'লে আছে স্কুলৰ লগ এটা-দুটা আছে, তেনেকুৱাই।
হয় নেকি, অ', অ', এতিয়া মাত বোল হয় নে?
অ, মাত-বোল হয়। আজিয়ে আহি গ'ল মানে, মোৰ ঘ, ঘৰৰ ফালে আহিছিল।
এ, তুমি এটা ভাল কথা মনত পালা, আজি মোৰ ক্লাছ এইটলৈকে এটা লগ আছিলে, পঢ়া লগ, আজি তাক মই লগ পালোঁ।
হয়, তুমি অলপ চাইদ হৈ যোৱাচোন, বহুত চাউণ্ড আহি আছে।
এতিয়া?
অ, নাই-নাই কোৱা? আহ, বহুত চাউণ্ড, কোৱা?
কি বুলি? তোমাৰ আজি তুমি এটা ভাল কথা মনত পেলালা। মানে মোৰ এটা লগ বহুত আগৰ লগ, আজি মই লগ পালো তোমাৰ।
হয়।
তোমাৰ এই সি মানে এ ডেলিভাৰী কৰে মানে, পাৰ্চেল ডেলিভাৰী।
আচ্ছা!
উম। সি বোলে ভাবিলে বোলে আগতে, মাতিম নে নামাটো বুলি ভাবিলে বোলে। মই বোলো কিয়? মই এনেকুৱা ডেলিভাৰী কৰো চাগে, তই কিবা কবি নেকি বোলে।
অ, অ, আজিকালি চব মানুহ এইবিলাক কৰিয়ে খাই আছে আৰু কিনো।
অ, মই ক'লো, কাম থৰি না কা সৰু-ডাঙৰ হয় বুলি ক'লো তাক।
আৰু এইটো কাম সৰু নহয়, ডেলিভাৰীত যিমান পইচা আছে ন, সৰু কাম নহয়, মোৰ মতে।
উম, কষ্ট কৰিলে পইচা আছে, তাৰপিছত কথা-কথা মাত- বোল কৰিলো আৰু আকৌ ভাবিলে বোলে আজি দেখা পাইছো, আকৌ লগ নাপাম বুলি মাতিয়ে দিলে বোলে।
অ, অ।
এনেকুৱা হ'ল আৰু।
ঠিকে আছে, তে তেতিয়া মানে নিজৰ মনতটোও ভাল লাগে ন, যে নাই লগৰটো মাতিছে।
অ, অ। স বহুত ভাল আগৰ সৰুৰ বহুত ভাল ফ্ৰেণ্ড আছিলে মানে স্কুল এ একেলগে গৈছিলো তাৰ ঘৰত লগ ধৰিব গৈছিলোঁ
মোৰ কি হয় জানা মই নি বেঞ্চ পাৰ্টনাৰ কেইটাই মোক এ এতিয়া দেখিলে মানে নামাত ত নেকি নেদেখে মই ক'ব নোৱাৰো তেনেকুৱা মানে থাকে
হয় নেকি
মানে একে বেঞ্চত যোনে যোনে বহিছিলো
অ
তেনেকুৱা
হয় নেকি
উম নিজে নামাতে নেকি দেখাই নাপায় নাজানো কোনটো মই মই কোনটো এনে নহয় কোনটো হা মই যোনে যেনে তাক তেনে কৰো‌ ম‌ই মোক যদি দেখা পাই নামাতা মই যদি য ফ্ৰণ্টে ফ্ৰণ্টে যদি মানে সন্মুখীন হয়নো কেতিয়াবা মই নামাতিম কিন্তু তই যদি দেখা পাই নাই ম এটা মোৰ কি দৰকাৰ আছে হয় নে নাই কোৱাচোন
অ মইতো কিছুমানে ইগনৰ কৰিলে মই মই বাদ দিওঁ আৰু
হয় মই মাত নিদিওঁ ত মানে ইগন কৰা যদি ইগনৰ কৰা মানে কি ইগন কৰা মানে তই তোৰ মানে তই মোক মাতি মানে মোক মাতিব ইচ্ছা নাই তোৰ হয়নে নাই
হয় হয় ঠিকেই কলা তুমি
মই যদি সন্মুখীন হৈয়ো যায় যদি সুন্দাও খাওঁ ন তেতিয়াও নামাতো তেনেকুৱা মানুহ মই আৰু মই মোক যোনে মাতি তাক মই লাগে কিবা যদি তেতিয়াও খাব খোজে যে বহুত দিন পিছত ভাই লগ পালো কিবা এটা খোৱা মই লগা লগ খোৱাই দিম খা ভাই খা
এ এনেকুৱা
আজিও লগৰ এটা আহিছিল মানে লগৰ এটা কালি স্কুটি ল'ল
হয় হয়
তাকে দেখাব আহিছিলো অলপমান চলাই চালো হিৰ' চুম ওৱান টুৱেণ্টি ফাইভ নিউ মডেলটো
জুম না জুপিটাৰ নে কি
জুম জুম হিৰ' জুম যে ৱান টুৱেণ্টি ফাইভ
স্কুটি হয়
স্কুটি স্কুটি
হয় নেকি সে দেখা নাই মই
চ ইয়াত মাৰি ছাবা মোবাইল মাৰি ছাবা তাৰপিছত চলাল অলপ তাৰপিছত বঢিয়া লাগিল চাই কাৰণ তাৰ পিছত ই যোৱাতেকৌ ভাই কিবা এটা খোৱা মকো তয়ে খুৱাব লাগে মানে এনে আৰু ধেমালি কৰ ক ক'লো আৰু এইটো খোৱাাব মই জানোৱে
অ
এনে আৰু ধেমালিত কলো আৰু তইয়ে খুৱাব লাগে তাৰপিছত দিলো আৰু তাক দছ টকা এটা
উম, দিয়া ঠিক আছে দিয়া। ভাল লাগিল, অ', দিয়া ধন্যবাদ